অ
অ কি কৰি আছা
এনে আছো তুমি
অ মইও এনে আছো
উম গৰম উঠিছে আৰু ন
উম বহুত গৰম
উম
কয় আজি বেছি গৰম নেকি
উম বেছি গম হয়
আৰু তোমাৰ গৰম আহিব আছেই
উম অ হেৰি নহয়
অ কোৱা
তোমাৰ একজাম শেষ হল নহয়
অ শেষ হ'ল
কেনেকুৱা হৈছে
একজাম যে ভাল বেয়া মাজতে আৰু
উম কিহত লৈছিলা বোলে তুমি অনাৰচ
অনাৰ্চ মোৰ আছামিচত আছিলে
হয় হয় এনেইতো মানুহ বোৱে কয় আৰু আছামিচ ললে অলপ টান হয়নে
উম হয়
তুমি কেনেকুৱা পাইছা মানে পঢ়ি কেনেকুৱা পালা আৰু
ইমানো টান নহয় আৰু মানে পঢ়িলেতো তোমাৰ চব সহজেই হয়
হয় হয়
তুমি মনদি পঢ়িব লাগিব আৰু সেই
উম পিছে তোমালোকৰ ৰিজাল্ট দিয়া সময় আহি প পাইছে ন
দিবই চাগে
অ চাইন্সৰ দিলে নেকি বাৰু
চাইন্সৰ গম পোৱা নাই দেই এতিয়া
দিলেই চাগে
জানো পাই
উম
বাকী তোমাৰ ভালনেে
ভাল ভাল
ঘৰতে আছা এইকেইদিন
ঘৰতে আছো
অ
গৰমৰ পৰা ক'তো ওলাই যাব পৰা নাই
তাকে সেই টাউন ওলাই যাম ভাবিলো ইমান ৰ'দ
হয় হয় নোৱাৰ ইমান লগত
তাকে
উম
এনেই চাহ তাহ খালা নেকি
ছাহ যে খোৱা হোৱা নাই
আচ্ছা
উম তুমি
মোৰো খোৱা হোৱা নাই বাকী ঘৰত সকলোৰে ভালেই
ভালেই ভালে তোমালোকৰ
উম ভালেই
আহঁ
বাকী তুমি এনে আজৰি সময়ত কি কৰি ভাল পোৱা
মই আজৰি সময়ত মই এনেই আৰু কি ক'বা আৰু মোবাইলটোকে চাই থাকো
অ
উম আজৰি সময়ত কেতিয়াবা কিতাপ এখন দুখন পঢ়ো ইমানো পঢ়াৰ এটা ৰাত নাই
ময়ো কেতিয়াবা এনে উপন্যাস এখন দুখন পঢ়া হয় আৰু
উম ইমান বেছিও পঢ়া নহয় সঁচা কথা কবলৈ হলে এই ডিগ্ৰীটো পাছ হোৱাৰ পাছত যে তেনেকে বৰ বেছি কিতাপ পঢ়া হোৱাই নাই পঢ়ি থাকিব লাগে
মোৰো তেনেকে পঢ়িব মন নাযায় কিন্তু কিছুমান উপন্যাস পঢ়ি থাকিলে মানে মাজত সোমালে সেইটো পঢ়িবলৈ ইচ্ছাটো যায় আৰু
হয় হয়
উম
পাহৰিছোগে সচাকে পঢ়িবলৈ এৰিলো মানে কিতাপো পঢ়া মানে কলেজো শেষ হল কিতাপ পঢ়িবলৈও বান্ধিলো তেনেকুৱা নিচিনা হৈছে
সঁ তাকে
মিৰি জীয়ৰী পঢ়িছা ন
অ পঢ়িছো
ভাল লাগিলে ন
ভালেই আৰু তোমাৰ কৌশিক নন্দন বৰুৱা উপন্যাস বোৰ ভাল লাগে
হয় হয় উম নিৰিবিলিখন বৰ ধুনীয়া এখন উপন্যাস
উম ৰাধাখননো তোমাৰ ভাল লাগে
মই পঢ়া নাই দেই ৰাধাখনন
অ
উম
ৰাধা খনো ভালে লাগে আৰু সৰাফুল খন
আহ
হৰা ফুল খন কাহানী বোৰ বেছি মানে অলপ দুখ লগাই আছে
হয় নি তুমি কব পাৰিবানে অলপমান।
কাহানীবোৰ এতিয়া মানে তথাপি সৰাফুলখন ইমান মনত নাই দেই।
উম উম। মই হে। অ মেৰিজ লখন অলপমান সেই পঢ়িছিলো সেইখন যে এখন সামাজিক? উপন্যাস নহয় জানো।
অ হয়
মিৰি সমাজৰ। মিৰি সমাজৰ সংস্কৃতি আছে তেওঁলোকৰ সমাজ আছে। তেওঁলোকৰ মানে সাজপাৰ ঠিক তেনেকে তেওঁলোকৰ। পিন্ধন উৰণ সেইবোৰ তাৰ পিছত তেওঁলোকৰ মানে আ অলংকাৰ তেনেকুৱা ধৰণৰ। অ চব বস্তুৱে এখন মিৰি সমাজৰ লগত জড়িত এখন উপন্যাস নহয় জানো মিৰি জখন।
অঁ হয়
ভাল লাগে।
উম ভালেই লাগে।
অ পিছে তুমি আলি আই লৃগাং খাই পাইছা নাই গৈ পাইছা নাই।
মই যে তেনেকে গৈ পোৱা নাই দেই।
ময়ো গৈ পোৱা নাই।
হ
এই মিৰি জীয়ৰীখনৰ কথা কৈ থাকোতেই আলি আই লিগাৱৰ কথা মনত পৰি গল। ময়ো গৈ পোৱা নাই পিছে।
এনেই মোৰ লগৰ এজনী আছিলে বাৰু মিচিং। তাইৰ মাতে কিন্ত যোৱাহে হোৱা নাই। মানে বেছিকে ফুৰিবলে ঘৰত পাৰ্মিচনে নোপাওঁ?
ময় তেনেকুৱা ইনফাৰ্মেশ্যন নাপাওঁৱেই?
উম কৰবাত ফুৰিব যাও বুলি। ক'লেও অনুমতি ল'বলৈ মানে আৰু নাযাবি বুলিয়ে কৈ দিয়ে।
হয় হয় তেনেকুৱা হলেও। নহব ন এতিয়াতো অলপ ওলাব লাগিব ধৰা পৃথিৱী। এটো চাব লাগিব ন আমি।
হয়
পিধবহন নালাগে অসমখনকে ভালকে মই দেখি পোৱা নাই।
আমি নিজে ভাবো মানে আমি এতিয়া বহুত জনা বুজা হৈছো ডাঙৰ হৈছো আমি মনত সেইটো ভাবো কিন্তু মাহ। সেতি সেইটো নাভাবে আৰু যিমান যি হওক মা দেউতা ৰ মনত এটা ভয় সোমাই থাকে ন।
উ একচলি আমি ওলালে মানে কি হয় মানে এনে এনেকোৱা নহয় তুমি বেয়া কামত নহয় ভাল কামতে ওলোৱা তুমি এনেকোৱা হয় মানে মানুহ হক লগ পোৱা কোন কেনেকোৱা তুমি চিনি পোৱা।
উম
মানুহৰ লগত কেনেকে মিলি থাকিব লাগে সেইবোৰ বস্তু মানে গম পোৱা যায় আৰু।
অহ ওলাই গলে তোমাৰ বহুত কথা শিকিবও পৰা যায়।
বিভিন্ন ধৰণৰ সংস্কৃতি দেখিবলৈ পাবা।
অহ
উম ঠিক তেনেকোৱা ধৰণৰ।
আ এতিয়া অকল বিহু বিহুৱে আছে বিহু ফাংচন চাবলৈ যাওঁ। সেইটোৱেই
হয় হয়
আকৌ ক'বলৈ গ'লে দূৰত নাপাওঁৱেই নেকি প্ৰগ্ৰেম চাব যাওঁ ক'লে
হয় হয় মইতো সেই জুবিন দাৰ প্ৰগ্ৰেম এটাই আহে শদিয়াত তেতিয়াই চোৱা বহুত দিনৰ আগৰ কথা এবাৰে চাই পাইছো
তাকেহে জুবিন দা দেখোন ঢোকুৱা এবছৰ মানে হবলৈ হ'ল
এনেকোৱা লাগে তেওঁ নাই বিহুও নাই যেন অনুভৱ হয় ন
সচাকৈ তেওঁ ন্যায় নাপাবই নেকি সচাকে
সঁচাকে পাই ন্যায় পাব লাগিছিলে
কিন্তু সেইটোয়েতো ইমান দিনেতো পাবই লাগিছিলে তুমি চোৱা আজি তেওঁ ঢোকুৱা এবছৰ মানে হ'ব
উম উম ন্যায় পাব লাগিছিলে
উম
ইমান ভাল আছি নাই নাই মই যোৱা নাই তুমি গৈছিলানে
মোৰো যোৱা হোৱা নাই দেই যাম যাম বুলি ভাবি আছো
হয় নেকি গ'ল বহুত অনু গল
হম
বহুতে কৈছে
অ বহুতেই গৈছে
উম
তাকেই যাম বুলি ভাবি আছো জুবিন দাৰ সমাধি ক্ষেত্ৰলৈ
হয় হয় যাব লাগে
উম
উম
তাকে লগৰবোৰৰ সকলোৱে মানে টাইম মিলিলে আ যাব লাগিব আৰু এদিন
উম উম
এতিয়া চবে টাইম নাপায় যে উম কাৰোবাক কলেজ থাকে কাৰোবাৰ কাম থাকে তোমাৰ
উম সেয়াই আৰু সকলো সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত ন
উম তাকেই আজিকালি কোনো মানে এনে নাথাকে সকলোৱে চব কামত ব্যস্তই হৈ থাকে
আহ হয় হয়
উম
আজিকালি মানুহৰ মানে সময় নহয় যে
অঁ
তেনেকুৱা টাইপৰ কথা
ক'ব গ'লে চোৱা এতিয়া স্কুলৰ দিনৰ লগৰবোৰকে লগ নাপাওঁৱেই
অ তেনেকুৱা মোৰো সেই স্কুলৰ লগৰ ছোৱালীৰ লগতো এতিয়া মানে বহুত বছৰে হল কব লাগিব
মানে স্কুলৰ পৰা ওলাবা চাবা চবে বেলেগ বেলেগ কলেজ গ'ল চ কাকো লগ পোৱা নহয় কেতিয়াবা ফোন মেছেজ বাৰু বহুত দিনৰ মূৰত এটা আহে
সেইয়াই আৰু নাই মোৰ তেনেকেও নাই ডিগ্ৰী পঢ়া কেইজনীৰ লগতে জি আছোঁ আৰু
অ
সিহঁতৰো সময় নাই মোৰো মানে ইহঁতে মানে এম এ কৰি আছেতো
অঁ
মানে সিহঁতৰো সময় নাই মোৰো ফোন মাৰি থাকিবলৈ বেয়া লাগে
আহ
তেনেকুৱা নিচিনা হৈছে
হয়
বাকী ভাত বনাইছে নি মাই
ভাত অলপ দেৰিকে বনাব
আহ
তোমালোকৰ বনাইছে নেকি
নাই নাই দেৰিকৈ কনো হয় ন বাৰ
বাৰ দেৰি হয় বা মানে ফাৰ্মাচীত কাম কৰে যে
আহ
তাই অহা দেৰি হয় সেইকাৰণে খোৱা দেৰি হয় আমাৰ
অঁ তিনিচুকীয়াতেনে ফাৰ্মাচীত
অ তিনিচুকীয়া দেই
ভালে কৰিছে কিবা এটা কৰি আছে
অ এতি থকাতকে বোলো উম
উম নিজৰ এটা কিবা ওলাই থাকে হ নহয় নিজৰ খ বৰ কানী কিনিবৰ কাৰণেও হৈ যায়
তাকে মানে এতিয়া হস্পিতেলত পোৱা নাই যে ক'তো সেইকাৰণে সোমাই আছে আৰু
নিজক চলিবৰ কাৰণে হয় যে
সেইটোয়ে আমাৰ নিজৰ চলিবৰ কাৰণে মানে হাতত টকা লাগে ন নিজৰ ধৰা বস্তু এটা কিনিবলৈ লাগে
মোবাইল ৰিচাৰ্জটে ধৰা
কিমান ঘৰত খুজিবা এতিয়া ডাঙৰ হৈছে ন যিমান যি
এই আৰু ডিগ্ৰীটো যেতিয়া পাছ কৰিবাম তেতিয়া আৰু বেছি লাগে
উম
মানে কি কৰোঁ কি নকৰোঁ এনেকুৱা এটা মানে সময়
হয়
উম মই এতিয়া অনুভৱ কৰিছো মানে
উম হয়েই এইটো উম বাকী আজি হ'ব দিয়া নহলে
ঠিক আছে হ'ব দিয়া ৰাখিছো হা অ অ হ'ব
উ